কোৱা কি খবৰ
কি খবৰ হ'ব আৰু গৰমে একে বজাই পেলাইছে বুজিছা কি খবৰ ভাল হ'ব আৰু।
এ তুমি গৰমৰ কথা কৈছা আমি এই গৰমতে কাম কৰি ফুৰিছো দেখোন।
আমাৰো একেবোৰ ইচ্ছা পথাৰত কাম লগোৱা হৈছে। তাকে সে আজি তোমাক কালি পুৰণা ঘৰলৈ আহিলো ইয়াতো পথাৰৰ কাম লগাইছে তাৰপৰা খৰিয়ে মানে চব অকলে- অকলে ক বোৰ কৰিব নোৱাৰা হৈছে তাৰপিছত তোমাৰ স তাত আকৌ তাতো অকণমান লাগিবলৈ পথাৰলৈ অহা যোৱা তাৰ পৰাৰা এতিয়া সেই ৰাতি ৰাতিপুৱা তোমাৰ ৰুটি চাহ বনাই দিলোগে এতিয়া আকৌ সেই ভাত গ এা আজ আমাৰ ঘৰ পৰা দলৈ ক'লে আমাৰ ঘৰ পৰা তাকে দি থৈ আহিছোগে আৰু। কি ক' বা এনেকুৱা গৰম তোমালোকৰ মই ৰান্ধো। নো আজি মইয়ে ৰান্ধি পেলাই মানে দিলোগে ইমান গৰম। ম আজি তোমালোকৰ হেৰি মাটি অকন লৈছিলা বুলি শুনিছিলো ন খেতি কৰিছা নে কি এইবাৰ
এ ললো তোমাৰ হেৰি বেছি নহয় তোমাৰ আঢ়ৈ বিঘা। গা নেকি তেনেকুৱা কিবা এটা হব পাহৰিছ তোমাৰ তপ পৰা মানে হেৰি হ'ল তোমাৰ। এই ধানকে কৰো বুলি ভাবিলো মানে এই ওচৰতে বেছি দূৰ নহয় বাৰু ঘৰৰ পৰা।
অ-অ।
তাৰপা তোমাৰ এই হেৰি কৰিলোম পানীও নাই নহয় তোমাৰ। তাকেই অ, পানী নাই তাৰপা সেই ওচৰতে যেনিবা পুখুৰী এটা আছিলে। মেচিন লগাই পেলাই হেৰি কৰি তোমাৰ পানী তাত দি পেলাই যেনে তেনে আজি হাল খিনি বোৱালো। তাৰপিছত তোমাৰ কঠিয় খিনি বাৰীতে তোমাৰ ভৰি কৰা আছিলে মানে সিচি থোৱা আছিলে কঠিয়া খিনি হৈছে আৰু ইমানো ভাল হোৱা নাই মানে বহুত ষূণ নাই যে।
উম - উম।
তাৰ পৰাা সেইখিনি কৰিলো। কৰাৰ পিছত তাৰপা এতিয়া সেই উম, খিনি বোৱাই পেলাই মই ট্ৰেক্টৰ খ পঠিয়াইছো পঠিয়াই পেলাই ই তাকে ঘৰলৈ আহিছো ভালকেইটা খাও বুলি।
ভান আৰু বৰ কষ্ট এইবোৰ লাগিলে বুজ
এই বহুত কষ্ট বহুত
মোৰ যে একদম সচাকে মোৰ যে মইো দেই মই মই আগতে এইটো মই এনেকে পোৱা নাই আগতে মাহতে কৰি থাকে ঘুুৰীহতে কৰি থাকে। কয়া এইবাৰ তোমাৰ দায়িত্ব লবলৈ লগীয়া হোৱাৰ পৰা মানে মই কৈছো ন এইবাৰ মোৰ। কে ওলাই গৈছেগে আৰু মই বেয়াও অশান্তি পাইছো মানে। তুমি নকৰিলেও নহয়। নহয় একদম অসুখ গা কিবা লাগি যায়গে জানা নে।
গা কিবা মানে তোমাৰ আৰু বেছি ৰ'দত থাকিলে আমি এতিয়া ধৰা এইবাৰহে মই লাগিছো ধৰা আগতেতো মই এইবিলাক কাম কৰা নাই ন। এতিয়া ধৰা ঘৰতে থকা বা ইফাল সিফাল কৰিলেও ধৰা ইমান ৰ'দতটো ওলোৱা নহয়।
নহয়।
তোমাৰ এতিয়া সেই ৰ'দত কৰি থাকিব লগীয়া হৈছে এক্দম মানে গা অশান্তি হৈ গৈছে। একেবাৰে কেনেকুৱা গৰম লাগে নহয় ৰাতি তোমাৰ একে ভাগৰে জুগৰে মানে এতিয়া টো - টোপনি আহে শুবওঁ নোৱাৰো গৰমত আৰু গাত তোমাৰ একেবাৰে এই গুটি গুটি হৈ গৈছেগে এই
ঘামুচিৰ নিচিনাকে
উম মানে একদম মানে কি ছাল পুৰি যোৱা নিচিনা হৈছেগে আৰু
অ তোমাৰ এই দুদিনমানৰ পিছত আমাৰ মুখ কেইখন চাবলগীয়া হ'ব ৰ'বা
তাৰপা এতিয়া এইখিনিতে তাৰপা আকৌ তোমাৰ ৰোৱনী লগা আছেই কঠীয়া উঠা মানুহ লগাব আছেই কঠীয়া উঠাবলৈ তাৰপাছত আকৌ ৰোৱনীৰ লগত লগা
অ তুমি অইন বাদ দিয়াচোন তুমি ভাবাচোন আমিবোৰে সেই অকনমান ধৰিলোৱা চাবলৈ মেলিবলৈ যাওঁতেই খাবলৈ দিওঁতেই আমাৰ গতি এয়া অ কি এই যিকিটা লাগিলে চাবা তেখেত সকলৰ কেনেকুৱা অৱস্থা হৈছে বাৰু
উমম আমি মই বাৰু মই তাকে ভাবিছো দেই মানে আমাৰ ইটো চাইডে বেলেগ এ বেলেগৰ মানে এই তোমাৰ ধান ৰুই আছে দেই তাত দেখিছোঁ তোমাৰ সেই ৰোৱনী কেইগৰাকীয়ে তোমাৰ একেবাৰে দিনটো এই ৰ'দত একদম না কি ছাত তি আছে না কিবা আছে একদম তোমাৰ পানী আছে আছে যদিও পানীখিনি পুৰা গৰম পানী ইমান গৰম পানীত কেনেকে বোকাত কাম কৰি আছে নহয় মোক দেখি মানে একদম কিবা লাগি গৈছে
বেয়া লাগি যায় আকৌ আমি চোৱা না আমি অকনমান গৰমতে আমি সহ্য কৰিব পৰা নাই তেখেতসকলেতো কিমান কৰিছে
ইমান অশান্তি পাইছো এতিয়া তেওঁলোকেতোতো সেই তাকে কৰিয়ে আছে দিন
কৰিয়ে আছে সঁচাকে দেই বৰ দেখিলে এনেকে বেয়া লাগি যায় জানানে
উম সেইটোৱে সেইটোৱে অ বৰ মানে কষ্টৰ দেই কষ্ট এইবিলাক মানে এনেই কিছুমানে যে কয় যে তোমাৰ এই ধান খেতিহে কৰিছে বুলি যে কয় যে সেইটো নহয় কিন্তু দেই বহুত কষ্ট
বহুত কষ্ট থাকে ইয়াত আক আৰু সেইখিনিৰ পৰাইতো কিমান লাভৱান হয় মানুহক
উম উম সেইটোৱে সেইটোৱে
আৰু মেইনলি ঘৰৰ চাউল কেইটা তুমি খাই থাকিবলৈ পাই ন তাতকে আৰু কি লাগে দিয়াচোন
আৰু ক কমেই পোৱা লাগিলে কমেই পোৱা লাগিলে মানে নিজে কৰা খেতিৰ পৰা খাব পালে ধৰা যিটো তোমাৰ ভাল লাগে
এতিয়া হেৰি নহয় এইটো কি বুলি কয় তোমালোকৰ খোৱা বোৱা বোৰ কোন তোমালোকৰ ঘৰৰ পৰা দিছা নে তেখেতসকলে লৈ আহিছে
নাই আজি তোমাৰ হেৰি মানুহ লগোৱা নাই
পোৱা ন
আজি নহয় আজি তোমাৰ সেই হেৰিত ভালহে বোৱাইছো মানে এজন লাগি আছিলে মানে সেই পানী চানী সিচা এনেকুৱা তেওঁ খাব তেওঁ আমাৰ ঘৰতে খাব। আৰু এনেই তোমাৰ সেই ৰোৱনী লগালে বা এনেকুৱা ক কঠিয়া উঠোৱা মানুহ লগালে তোমাৰ তেওঁলোকে কেতিয়া বা লৈ আহে আৰু কেতিয়াবা আমাৰ ঘৰ পৰাও দিওঁ মানে আমাৰ ঘৰৰ পৰা এনেকৈ চাহ তাহ দি থকা হয় আৰু চাহ মানে এই ৰ'দত চাহ খাবলৈও মন নকৰে তাৰপা মই হেৰি কৰো তোমাৰ অ মই তাকে কল্ড ড্ৰিংকচ আনো তাকে দিম আৰু তেওঁলোকক!
অ অ ভালেই কৰা পাই!
খাবলৈ ঠাণ্ডা খাব হলে অকমান মন যায় ন ৰ'দত আৰু তোমাৰ হেৰি এই ৰ'দৰ পৰা আহি পেলাইনো চাহ কেনেকে খাব গৰমৰ পায় গৰম।
আৰু তোমাৰ বেমাৰ হৈ যাব দেৰ
ঠাণ্ডাকে দিওঁ আৰু ঠাণ্ডা খাই। তাৰপা কেতিয়াবা ভাত পানী কেতিয়াবা দিও আমাৰ ফালৰ পৰাও!
উম উম উম
তাৰ পৰা হেৰি - - - তেওঁলোকে বাৰু এনেই লৈ আহে কেতিয়াবা নানিলে কৈ দিয়ে আজি দাদা ভাত কিতা দিব দেই বুলি কৈ দিয়ে।
উম উম উম
তাৰ পৰা সেই তেতিয়া যোগাৰ কৰোঁ আৰু ধৰা। তাৰপৰা হেৰি এই তাকে এইকে দিনহে কষ্ট আৰু। কেইদিন কষ্ট তাৰ পিছত ধৰা একদম ধান কটা সময়ত কষ্ট। কটা সময়ত বাৰু তোমাৰ তেতিয়াও ৰ'দ থাকে।
এতিয়া সে তোমাৰ আমাৰ আকৌ তাকে কি হৈছে তোমাৰ এই মানে কি হয় দূৰণি পৰা আহিছে যিকিগৰাকী ৰোৱনী সেই কেইগৰাকী মানে অকমান দূৰৰ তাৰপিছত দূৰৰ কাৰণে মানে কি হয় তেওঁলোকৰ টিফিন আনিবলৈ সুবিধা তাৰপিছতে আমাৰ কলে বোলে হেৰি অ, এনে খোৱা বোৱাটো কি হ'ব আমি বোলো হ'ব আৰু দিয়ক এইকেইটা দিনহে আৰু সেইকনাও কৰিম বোলো যেনে তেনে তাৰ পিছত খোৱা বোৱা খিনি যেনিবা এতিয়া আমাৰ ঘৰৰ পৰাই দিছো আৰু।
বুজিছো
ত তুমি সেই ভাতকেইটানো মোখৰ আগত দিলেনো কি তেওঁলোকৰ লচটো আমাৰ লচটো হ'ব
উম, উম, সেইটোয়ে সেইটোয়ে।
কিন্তু সেই আমি পাকঘৰত সেই ভাতগিটা বনাই দিবলৈ যাওঁতেই এইকণ অৱস্থা।
বাকী হেৰি আকৌ পথাৰ দিব গৈছা নে কি?
পথাৰত পথাৰত পথাৰতে একণমান দি থৈ আহিলোগে। এতিয়া মানুহ নাই নহয় আৰু মতা মানুহকেইটাতো ৰাতিপুৱাই ওলায়ে যায় আৰু। তোমাৰ ওলাই দিন তাৰপা ধৰিলে আমি মানুহকেইজনীয়ে তেকৰ, মই নগলে কোন যাব খুৰীৰো গাটো ভাল নহয় মাও কে সেইফালে নাযায়। মই আৰু গৈ পেলাই দি থৈ আহিছোগে।
ঠিকে আছে ঠিকে আছে কেইগৰাকী লগাইছে?
উম, তোমাৰ চগৰাকী লগাইছে।
অ', অ',
চগৰাকীমান লগাইছে যেনিবা তাৰপিছত তাকে কৰি আছে আৰু ইমান গৰম বোলো বৰ দেখি বেয়াও লাগে ন নকৰালেও নহয় নিজেও লাগিব নোৱাৰো।
দে
সঁচাকে সঁচাকে পায়।
তাপা হেৰি এ এতিয়া আমাৰো ধৰা মই অকলশৰীয়া অকলে লাগিবলগীয়া হৈছে চব। তাৰ পৰা সেইটো কাৰণে অসুবিধাও হয়। অসুবিধা হলেও ধৰা ঘৰৰে চাউলকেইটা খাম বুলি আৰু মনতে আশা এটা
তাকেইহে তাকেইহে। হয় হেৰি কৰিবা এই এবাৰ নতো একেলগেই খাম দিয়া।
অ', পাৰি পাৰি ময়ো সেইটো কথা তোমাক ক'ম বুলি ভাবিছিলোৱেই।
এইবাৰ ন ত একেলগে খাম আৰু তেতিয়া।
উম, উম,
তাকে আৰু কৰি থকা হৈছে তোমাৰ কাম খিনি
বুজিছোঁ অ',
তাৰ পিছতে হেৰি এইটো কি বুলি কয় উম, তোমাৰ এটা তাকে হেৰি নহয় এই ৰোৱনী লগালে কেইগৰাকী লগাব লাগিব চাগে তোমালোকৰ?
আমাৰ বেছি নাই নহয়, আমাৰ তোমাৰ তিনি চাৰিগৰাকী মান লগালেই হৈ যাব। দুদিন তিনিদিন লাগিব আৰু।
তাকেহে আজি আজিকালি ধৰা তোমাৰ হাল বোৱা চিষ্টেমেই নাই আজিকালি ট্ৰেক্টৰেই কৰে চব। গৰু লৈতো কৰিবলৈ সেইটোয়ে তোমাৰ গৰুলৈ কৰাব লগীয়া আজিকালি কথাই নাই আজিকালি ট্ৰেক্টৰে চব মাটি চব অ', হয় আৰু
সেইটোৱে সেইটোৱে
টেক্টৰে কৰিছা আৰু যেনিবা আজিকালিনো কওঁ তোমাৰ এখন গৰুৱে মানুহে নি গৰু হেৰি কৰিব
বুজিছোঁ
শিকিবলৈও নাইকিয়া হল পায় গাঁৱতো
দেখিবলৈ নাইকীয়া দেখিবলৈ মানুহে লাষ্টত আমাৰ পিছৰ প্ৰজন্মৰে গৰু কি বস্তু গময়ে নাপাব হালোৱা গৰু কি যেনেকে তোমাৰ এতিয়া মহ' আগতে মহে হাল বায়, মই মহে হাল বোৱা দেখিছো বাৰু আমি কিন্তু এতিয়াতো মহো নাইকিয়া হ'ল
নহয় তোমাৰ জন মানে এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন গৈ আছে আমাৰ পিছৰ জেনেৰেশ্যন তোৱে ধৰিলওক জীৱ জন্তুকেইটাহে দেখিব যেনেকে এই তোমাৰ আমি এতিয়া কিছুমান বস্তু দিনে পা তেনেকে তাহাঁতিও সেই লাষ্টত কি হাল বোৱা কি, কি খেতি কৰা এইবোৰ তাহতি পঢ়িবলে পাবগে আৰু
সেইটোৱে
এতিয়াই চব মাটি বাৰীবোৰ বিকি, বিকি মানুহে ডাঙৰ ডাঙৰ দালান বনাবলৈ লৈছে তোমাৰ একো নামনি চানি নাইকিয়া হৈছে পথাৰৰ বুইছা
সেইতো ই অ',
বৰ মানৰ পিছত আৰু এইবোৰ নেদেখিবা আৰু আমি চাগে বুঢ়া, বুঢ়া, বুঢ়ী হোৱালে চাগে সেইবোৰ তোমাৰ দেখা দেখিয় নোপাম আৰু কি ক কি পথাৰ কি তাকে এতিয়াই বোলো সেইটো চখ লৈ লওঁ আৰু এতিয়াই এইবোৰ বস্তু ভাল লাগে দিয়াচোন
সেইটোৱে অ',
তাৰপিছতে বাকী এতিয়া হেৰি নহয় উম চাহ এটা ভাত পানী খোৱা হলেই আৰু তেতিয়া হলে
হ'ল, হ'ল ভাত পানী খোৱা নাই মোক মই খোৱা নাই মানে এই মানুহজনক দিলে লগোৱা মই খাম আৰু এই অকমান বহিছো।
তাকে তাকে যোৱা যোৱা বুইচা খাই লোৱগে বহুত দেৰি হ'ল মই মোৰ ৰাখো। জোৱা খাই লোৱা আগে ঠিক আছে ঠিক আছে দিয়া হ'ব অ' অ'।